হয় কওক
অ', কি কৰিছে?
এ আছো, এনেই শুই আছো।
অ'-অ'-অ', শুই আছ ময়ো এয়া ওলাই আহিছিলো অলপ। ফালে। খোৱা বোৱা কৰিলে, আবেলিৰ খাদ্য খালে? হেল্ল', আবেলিৰ খাদ্য খালে।
হেল্ল',
আবেলৰি খাদ্ অ' শুনা পাইছোঁ আবেলি খাদ্য খালে অ ময়ো খালো। খাই মেলি অলপ ওলাই আহিলো খোজ কৰিববৰ কাৰণে, খাই অলপ বোলো খোজ ক আহিলে ভাল। ট্ৰেভেলি সময়ত ইভিনিং ৱাক কৰিবৰ কাৰণে। আপোনাৰ হেৰি মোৰ বোলো এটা অলপ প্ৰব্লেম চলি আছিলে, অলপ এই ধূলি চলি বেছি হৈছে যে তাৰ কাৰণে অলপ চলি আ চকুৰ এনে চকুৰ অলপ প্ৰব্লেম হৈ আছে মই বোলো আপোনাৰো এবাৰ এবাৰ প্ৰব্লেম ছিলে বুলি কৈচিল। যে মই আপোনাৰ কেনেকে ঠিক হল নো ক'ত দেখুৱালে তাকে সুধবলৈ বো ফোন কৰো চোন বাৰু। আপোনাৰ পৰা জানি লও কথাটো।
হয় মোৰ প্ৰব্লেম হৈছিলে মাজতে মোৰ প্ৰব্লেম হৈছিলে মাজতে মই এটা চকুৰ ধোৱা-ধোৱা দেখি থাকো মানে দূৰত। বন ব্লাৰ-ব্লাৰ হয় আৰু বস্তুবিলাক। তাৰপিছত মই গৈ খলো ডক্টৰক তাৰপিছত মোক চশমা দিলে পিন্ধিবৰ কাৰণে। তাৰপিচত চচমা ইউজ কৰি আছো আজি ছিক্স মাথ মান হ'ল।
হয়।
অলপমান ইম্প্ৰুভ হৈছে আৰু চকুতো। অ', এইবিলাক ধৰি লওক এতিয়া যেনেকে আমাৰ মই সুধিলো আৰু কিয় হয়, পাৱাৰ কিয় কমে চকুৰ। ত' তেতিয়া ড্টৰে ক'লে। যে এতিয়া। যেনেকে আমি মোবাইল চবাইল বিলাক বেছিকে ইউজ কৰি থাকো।
উম।
সেইটো কাৰণে। ধৰক আৰু খোৱা খাদ্যৰ লগতো কিছুমান কথা থাকে। ত' আমি বেছিকে ভিত। ভিটামিন এৰ অভাৱত আমাৰ চকু বেমাৰ হোৱা দেখা যায়। ত' সেইটো কাৰণে মোৰ হৈছিলে বেমাৰটো। হয়, হয়। ত' সেয়াই আৰু আপোনাৰ কি বেমাৰ হৈ আছে বুলি ক'লে।
মোৰ এটা চকুৰ অকমান প্ৰব্লেম হৈ আছে। মানে হয় দৃষ্টিশক্তিে কমিছে চাগে ধৰিক। পৰা নাই অলপ। জিল মেল জিল মেল দেখো আৰু চকুতো অলপ। কিবা কিবি এ ধোৱা ধোৱা নিচিনা। নিচি ন লাগি থাকে। এনে মই আপোনাৰ এনে হেৰি। কৰিছিলো আৰু এনে ওচৰে পাজৰে এখনত দেখুৱাইছিলো কিন্তু ভালকে হোৱা নাই। মই ভাবিছিলো মানে মেডিচিন চেডিচিন দিব আৰু হ'ব ভালকে লগাম চকু তেতিয়া চকুতো ঠিক হ'ব কিন্তু তেখেতে মোক অকল চশমা এযোৰেহে দিছে সযোৰে। হ বুলি কৈছে মোৰ মোৰো। তেতিয়া। ইচফাইড হোৱা নাই মানে সেইটো সনতুস্ত।
হয় মানে এতিয়া কি হৈ গ'ল চাওক এতিয়া এইটো চকুৰ কথাতটো চকুতো মানে কি হৈ যায়। এতিয়াাতো বহুত চেঞ্চিটিভ বস্তু হয়। ত' এতিয়া ধৰি লওক আ। আপোনাৰ অ আমাৰ বডিৰ বেলেগ এটা বস্তুত বেলেগ এটা অংগত যদি আপুনি দুখ পায় বা কিবা হয়। ত আপোনাৰ ৰিকভাৰী হৈ যাব। কিন্ত চকুতত যদি আপোনাৰ। মানুহ লগৰ যদি দুখ পায় তেতিয়া। বস্ত আপোনাৰ। বস্ত কাৰণে অকমান এফেক্টো বেছিকে পৰে। ত' মই যত দেখাইছিলো তেওঁলোকে। তাত কনচাল্ট কৰোতে তেওঁলোকে মোক কৈছিলে আৰু। বিলাক যে চকুৰ বেমাৰ হলে কিবা এ অকমান যদি চকুৰে আপুনি কিবা অসুবিধা পাই থাকে ত' যেনে আপুনি কিবা এটা নিজে মেডিচিন ইউজ কৰে কেতিয়াবা বিভিন্ন ধৰণৰ ঘৰুৱা মেডিচিন ইউজ কৰাতকে আপুনি এবাৰ ডক- ক্তৰক কনচাল্ট কৰি লোৱাটো ভাল হয় কাৰণ সেইটো আৰু চকুত চেনচিটিভ বস্তুৰ কাৰণে ত সেইটো কাৰণে মইয়ো আপোনাক পি ফাৰ কৰো যে আপুনি এবাৰ ভালকে কনচাল্ট কৰি লওক ডক্তৰৰ লগত
তাকে হে মইয়ো মইয়ো সেইটোয়ে ভাবিছিলো ভাবিছো কথাটো এনে মই তাৰ উপৰিও চকলোত কি হ'ব পাৰে বুলি মই এনেই গুগুলে চুগুললে চাৰ্চ কৰি অকমান ৰিচাৰ্চ কৰি পেলাই গম পালো যে চকুৰ মানুহৰ তেনেকুৱা বোলে হ'ব পাৰে এটা চকুৰ পাৱাৰ কমিব বোলে এইটো কি ৰিফ্ৰে্টিভ ৰ না কিবা এটা বুলি ক আপোনাৰ হেৰি বুলি ক সেইটো বুলি কয় বোলে চকুৰ পাৱাৰ কমি যায় এনে মোৰ আপোনাৰ প্ৰেচকিপচনত লিখিছে বোলে হেৰি বুলি লিখিছে মোৰ মানে আপোনাৰ এছটিকমেত আছে নে কিবা বুলি লিখিছে মই বুজি নাপাওঁ বাৰু কৈছে বোলে চকুত অলপ বোলে আপোনাৰ হেৰি বুলি কৈছে এটা চকুত বোলে অকমান চিলিণ্ডিকেল পাৱাৰ অকনমান লাগি গৈছে মানে এইটো অ বস্তু বোৰ আপুনি দেখিব দূৰৰ বস্তুবোৰ কিন্তু অকমান অকমান মানে বেকা বেক- কি টাইপৰ এনেকুৱা টাইপৰ দেখি
হয় আপোনাৰ এনেকুৱা কেতিয়াবা হয় চাগে আপোনাৰ হয় আপোনাৰ কেতিয়াবা বস্তুবিলাক ডাবুল ডাবুল বস্তু দেখাব পাৰে সেইটো বেমাৰত মই কন মই কনচাল্ট কৰোতে মোক কৈছিলে তেওঁলোকে ত আপুনি যিটো বেমাৰৰ নাম মোৰো সেইটো বেমাৰে হৈছে মোৰ আপুনি আপোনাৰ এক্সিছ পাৱাৰ লাগি আছে নাইনটি ডিগ্ৰী এক্সিছ ত' মোৰ ধৰি লওক এতিয়াি মানে লাইটৰ পোহৰটো অলপ বেছিকে ডাঙৰ হৈ যায় দেখা পাওঁ অ কিছুমান দূৰত থকা এটা বস্তুতো দুটা দেখা পাওঁ ত' সেইটোকে কোৱা হয় এক্স- চিমটোজেম মই সধোতে তেওঁলোকে মোক কৈছে ছিলে তো আৰু সেইটো আৰু সেইটোতো আৰু উ চকুৰ বিভিন্ন ৰোগ থাকে ধৰক এতিয়া আপোনাৰ বয়সৰ লগে লগে কিছুমানৰ পাৱাৰ কমে যেনেকে ফৰ্তিৰ পিছৰ পৰা মানুহৰ ওচৰ পাৰত কমি যায় এইটোক আপোনাৰ বিষয় অঁ চৰি এইটো প্ৰেচ বিয় বুলি কয় কিছুমানৰ দূৰত দৃষ্টিটো কমে দূৰত কিছুমানে ওচৰত নেদেখে হয় এইবিলাক আমিতো আগতে পাইছিলো পঢ়িবলৈ কিতাপত হয়, হয়। আৰু মানে কি হয় চাওঃক এতিয়া আপোনাৰ ডক্তৰে আপোনাৰ চকুৰে যেতিয়া আপুনি যেতিয়া ব্লাড দেখা হব তেতিয়া আপোনাৰ চশমাই দিব কাৰণ চশমাটো এটা মেদিচিন আৰু যদি আৰু এক বছৰৰ ডে বছৰ ধৰি কনতিনিয় কৰে আপোনাৰ যদি পাওৱাৰ কমিছে কভাৰে হৈ যায় ত এইটো মই নিজে ইউজো নিজে পাইছো মই আঁ চিক্স মান্থৰ পৰা গ্লাছ ইউজ কৰি আছো ত' মই ৰিচেণ্ট আজি অঁ ছয় সাত দিন আগতে মই যেতিয়া এনেই চেক কৰিছিলো আৰু এনেকে গাঁও তে আমাৰ সেইবিৰ আহি থাকে ম ত কৰিছিলো ত তেওঁলোকে কৈছে যে আগতে যি পাৱ আছিলে এতিয়া মান মোৰ বহুতখিনি ইমভলত পাওৱাৰ আৰু তই যদি আৰু মই যদি আৰু সেই খনো সেই খন গিলাছ ছে ইউছ কৰো। তই এক বছৰ ইউজ কৰাৰ পিছত যিটো পৰা পিছে এইখিনি মোৰ সম্পূৰ্ণৰূপে ৰিকভাৰী হ' ববুলি কৈছে আৰু তেওঁলোকে
অঁ আপোনাৰ মানে কথাবিলাক শুনি পেলাই মোৰ মন চোন পুৰা হেৰি হৈ গৈছে ছে
হয় হয় ব ভয় কৰিবলে কথা নাই এতিয়া আপোনাৰ এ চকু ইমানো ভয় খাবলৈ কথা নাই বচতো য'টো আপুনি ইউজ কৰিলে পাৱাৰ পাৱাৰটো ঘূৰি এক একোবাৰি হৈ যায় কিন্তু আপোনাৰ এইটো পাৱাৰ ওপৰত ডিপেণ্ড কৰে কিমান পাৱাৰ লাগিছে ধাই লওক এতিয়া যদি
মোৰ বেছি পাৱাৰ লগা নাই মই এতিয়া অ অ মোৰ এতিয়া বেছি পাৱাৰ লগা নাই মই এনেই চেকাপ কৰা মতে পাওৱাৰতু কম লাগিছে ফাইভ জিৰতে আছে বুলি কৈছে কিন্তু মই তথাপিতো দবলে অকণমান ঢল শিক কৰি দেখো কিন্তু মই মানে ভয় খাই গলো তেতিয়া আপুনি যিবোৰ কৈছে ধন্যবাদ কথাবোৰ শুনি পেলাই মানে ম চকুলৰ বিষয়ে মানে অকনমান মানে কনফিডেন্ঞ্চ আহিছে আৰু যোনবোৰ ভয় আছিলে ভয় বিলাক অকমান দূৰ হৈছে ত মানুহৰ এনেকুৱা ক হয় ন কিবা এটা হলেই মানে সৰু এটা বস্তু তিয়া মানুহ অকণমান প্ৰব্লেম হয় নহয় পোৱা বস্তুতটো ন তেতিয়া স
ভয় খাব কাৰণ কি হয়, এতিয়া চকুতোতো আমাৰ একদম বহুত এ হেৰি বস্তু ন এতিয়া চকুতো নহ'লে আমি কেনেকে চলিম এতিয়া বহুত প্ৰব্লেম হৈ যাব ত' সেইটো কাৰণে ভয় খোৱাটো একেবাৰে নৰ্মেল কথা আৰু
স্বাভাৱিক কথা আৰু সেইটো ত মোৰ তেনেকুৱা ধৰণৰ আৰু মই অলপ মানে হেৰি কৰিছো আৰু তেখেতসকলৰ লগত তেখেতসকলে মোক কৈছে এতিয়া মানে মই গম পাইছো আৰু মই ঠিকেটিকমেণ্ট পাইছো মানে ন আপোনাৰ যহু এক্সপৰিয়েঞ্চ ফালৰ পৰা আপুনি সেইটো মই ভাবিছিলো মেডিচিনে ঠিক কৰিব কিন্তু মেডিচিন নহলেও হ'ব আৰু এনে মই লগতে যোনখিনি কনচালটেচন কৰিছিলো তাত তেখেতসকলে কৈছে হেৰি ইয়াৰ বোলে এটা প্ৰটেকচন বুলি লাগে আমি যতিয়া মোৱাইল যে বেছিকে চাওঁ মোবাইল
অ হয় আজিকালি কি কি হয় হয় এতিয়া আজিকালি কি হয় আমি ত আমাৰ ধৰি লওক আপোনাৰ আমি কিবা নটফ্লিকসলৈ হ আাৰ কিবা এটা মানে বেছিভাগ দিনটোৰ বেছিভাগ সময় মোবাইল কম্পিউটাৰ ইউজ কৰি থকা হয়
হয় হয়
কি হয় সেই মোবাইলৰ পৰা যিটো আপোনাৰ আল্ট্ৰা ভায়টৰিওলাই সেইটো চকুৰ কাৰণে বহুত বেয়া চকুৰ আপোনাৰ
আল্ট্ৰাভায়লেটে নে ব্লু ৰেডিয়েচন
তাত এটা উ এটা মানে চশমাৰ এটা কটিং থাকে। অ এইটো দোকান পতে এটা প্ৰ লেন্ঞ্চ পায় ত' ল আমাৰ কাৰণে আপোনাক কাৰণ বেছি ভাল হ'ব।
হয় হয় মোক কৈছিলে তেখেতে তেখেতসকলে কৈছিলে মোক এইটো হেৰি বুলি কয় ব্লো ৰিফ্লেক্তিব কটিন বুলি কয় ত সেইটো ইউজ কৰিব কৈছে সেইটো ইউজ কৰিলে বোলে আপোনাৰ যোনখিনি আমি এতিয়া মৱাইলটো যে চাই আছো চাই থাকিলে বোলে আমাৰ যোনটো চকু বোৰ অলপ খাব অলপ টাইমৰ পিছত কাৰণ মানে।
উমম আৰু বেছিকে মোবাইল চাই থাকিলে আমাৰ চকুতো আপোনাৰ ড্ৰাইনেচ হৈ যায় ইৰিটেচন লাগে সেনেকুৱা হ'ব পাৰে ত' সেইটো লেন্সটো ইউজ কৰি থাকিলে আপোনাৰ চবতত প্ৰটেকশ্যন হৈ থাকে আৰু
অ হয় বোলে তেখেতৰ বোলে যোনয়াৰ মোবাইলৰ পৰা যোনটো ব্লু ৰেডিয়েচনলে তাৰ বোলে নাইনটি পাৰ্চেন্ট নহলেও এইটি পাৰ্চেণ্ট আপোনাৰ বোলে ৰিফ্লেক্ট কৰি দিয়াটোো যদিহে মোৰ যদি এ ঘ এঘন্টা যদি চকু মোবাইলটো চালে যদি মোৰ অ মানে অলপ হেৰি টাইমৰ বি মিনিটৰ পৰা যদি ম মাথাটো বিষাব বিচাৰি আৰম্ভ কৰিছিলে ত নেক্স াই এঘন্টা যদি মোবাইল চলাওঁ তেতিয়া মোৰ এ চল্লিশ মিনিটৰ পৰাহে মানে মাথা বিষাব আৰম্ভ কৰিব ত' মানে অলপ মানে এডভানটেজ পাই যায় তাৰ জৰিয়তে বোলে। সেই
হয় হয় নি্চয় আপু নি সেই হয় ঘৰত আনি পেলাই আনিছো যেতিয়া আপোনাৰ এই যিটো আপোনাৰ লেজাৰ লাইটটো আপুনি মাৰি চাব পাৰে সেইটো আপোনাৰ এখন নৰ্মেল লেঞ্চত মাৰি চাব পাৰে এখন। ল'টিৰ লেঞ্চত ভ আপোনাৰ ব্ল এইটো ডেজাৰ্টটো পাৰ হৈ যাব কিন্তু আপোনাৰ ইখনৰ মাজেদি পাৰ হয় নাযায় সেইটো আমাৰ চকুটো প্ৰত্যেক থাকোল। সেইটে কথাটো সেইটো ইউজ কৰাটো মই বেছি আপোনাক প্ৰিফাৰ কৰোঁ।
হয় হয় মইতো বহুত কথা জানিব পাৰিলো দেই আপোনাৰ পৰা আপুনি আজি ইমানটোৰ কথা আপোনাৰ পৰা জানিব পাই পেলাই মনতো বহুত ভাল লাগি গৈছে বহুত ভাল কথা জানিছো আপোনাৰ পৰা দেই ধন্যবাদ আপোনাৰ পৰা এনেকুৱয়ে কেতিয়াবা কেতিয়াবা
বাকী আপুনি এইবাৰ সোনকালে কোৱাচ কপবা সোনকালে কনচাল্ট কৰি লওক তেওঁলোকৰ লগত। ত' মোক কি কৰি চাব।
ঠিক আছে বাৰু মই আজিলে ইয়াতে স সামৰণি মাৰিছে
নিশ্চয় নিশ্চয় নিশ্চয় আপুনিতিয়া কিবা যদি দৰকাৰ হয় মোক ফোন কৰিব
ঠিক আছে দিয়